হেল্ল'।
নমস্কাৰ।
নমস্কাৰ শুনিছে ন।
অ', শুনিছোঁ শুনিছোঁ, আপুনি কি কৰি আছে।
মই একো কৰা নাই, মই এতিয়া আহি পালোঁ কামৰ পৰা। আমাৰ পৰা ছয়টা বজাতে আহি পাইছোঁ তাৰ পিছত আহি কিনে এনে বহিলোঁ, গেম খেলিলোঁ। গেম খেলাৰ পিছত এতিয়া অলপ পিছত ভাতটো খাম আৰু আপুনি কি কৰিছে।
মই মাত্ৰ এই ঘৰৰ পৰা দৰ্জাটো খুলি ওলালোঁ হে। ফোনত ফুন। নহয় নহয় হে মানে ইয়াতে বহুত ভিতৰত বহুত কথা পাতি আছে ন ফোনত। সেইকাৰণে মই ওলাই আহিলো বাহিৰত।
অ', আচ্ছা আচ্ছা আপুনি বাহিৰত ওলাই ছিলে এতিয়া আপুনি বাহিৰৰ পৰা এতিয়া পোহৰ গুচি গুচি যাব আপুনি অলপ ফুৰি আহক।
নাই নাই মই তলৰ পিনেও নাযাও মানে তলৰ পিনেও কেইটামানে কথা পাতি আছে।
নহয় নহয় কথাটো পাতি থাকিব মানুহে কথা পাতাতো পাতিবই মানুহে ক কথা পাতিলে কোনে কথা আছিল যোনটোতো কথা পাতি নোৱাৰে।
গম পাইছো মানে কি মানে গোটেই চিনাকি নহয় আমাৰ। মানে একেলগে কথা পাতি থাকে অমা আমুৰ ওচৰত আহি ত' মই অলপমান ডিষ্টাৰ্ব হৈ যাওঁ। সেইকাৰণে মানে কথা ক'ব মানে অলপমান টান পাইছো, টান পাও মানে।
অ', অ', এতিয়া ৰাতিপুৱাৰ সময় ন চবে চবকে দেখা পায়।
অ', সেইটো কাৰণে মানে। সেইকাৰণে মই মানে তলত-তলত নামি যোৱা নাই, নাই।
এতিয়া যদি চয় এতিয়া খাতা বাজি ন আপুনি দৰি চৰি আহিব পাৰে ত একবাৰে এনে যাই কিনে।
নাই মই ধৰিব নাযাও মই মইটো বহুত বেয়া পাওঁ মানে দৰাটো। মানে মই যদি আৰু দৌৰো। ত মোক আৰু হাড়ি খিনি পাব আপুনি।
এইটো ইমান ক্ষীণ নেকি আপুনি।
মই বহুত ক্ষিন। মোক মানে, মোক মোক মানে মানা কৰিছে দৰিবয়ে মানা কৰিছে।
কোনে ধৰিব মানা কৰিছে।
মানে আ আপোনাক যোনে শিখায়। যোনে মানে কচৎৰত দিয়ে কচৎৰত মানে জিমত যে যাও আমি।
জিমত যায় নেকি আপুনি?
জিমত গৈছিলো তাতে মানে জিমত যোনে শিকাই মানে আমাক। ইয়ে কৈছে তুমি দৌৰিবই নালাগে।
জিমত যাই কিনে আপুনি শিনাই গ'ল নেকি আৰু বেছিকে।
আৰু বেছিকে মোক জিমত যোন যোনজনে শিকাই আছিলে ইয়ে ভয় খাই গলে। সিয়েই এৰি দিলে জিম।
ই জিম এৰি দিলে।
অ' ইয়ে এৰি দিলে মই কেনেকে শ শকত হম সেইটো ভাবি ভাবি।
আচ্ছা আচ্ছা আপুনি মানে বহুত ক্ষিন। বতাহ চতাহ আহিলে আপুনি কি কৰে?
বতাহ চতাহ আহিলে মোৰ মায়ে মোক কৈ দিছে, বতাহ আহিলে তুমি ঘৰৰ পৰা নোলাবা।
ঘৰৰ পৰা নোলয় আপুনি মানে অ' এইটো কাৰণে আপুনি এতিয়া যে, এতিয়া তলত যাই কিনে যে কথা পাতিব এনেকুৱা টাইপৰ নহয় মানে আপুনি। তুমি ঘৰৰ পৰা নোলাবা, বতাহ চতাহ যেতিয়া তেতিয়া আহি যাব পাৰে।
অ' এ নহয় বৰষুণ বতৰ গম পাইছে।
গম পাইছো এতিয়া অ' অসমত বৰষুণে চলি আছে গোটেই।
অ'। আৰু মেইন কথা কি হ'ল বহুত গৰম হ হয় মানে গৰম চলি আছে ন আমাৰ ইয়াতে। ত' ঘপককে বৰষুণো আহি যাব পাৰে কেতিয়াবা।
কি আহি যাব পাৰে?
বৰষুন।
অ' অ' বৰষুণ হঠাৎকে যদি বৰষুণতটো আহি যায়, তেনেহ'লে মানে আপোনাৰ দিগদাৰ।
বহুত দিগদাৰ হৈ যায় আৰু মই মানে ক'ব খোজা নাছিলো। মই ৰ'দতো অলপমান কমে ওলাও মানে।
আপোনি বগানে ক'লা।
মই বহুত ক'লা।
তে ৰ'দত কিয় নোলায় ৰ'দত ওলাব।
অঔ নহয় ৰ'দত ওলালে আৰু ক'লা হৈ যাম ন।
নহয়, নহয়, নহয়, আপুনি যটো ৰাতি ওলাই তেনেহ'লেতো মানুহে ভয় খাব ন আপোনাক।
ৰাতি ৰাতি ৰাতি ওলালে দেখাই নাপায় মোক।
সেইটো কিন্তু ভয় খাব ন মানুহে আপুনি দিনতে ওলাই কিনে কিবা কাম চাম থাকিলে দিনতে কৰি আহিব। বৰষুণ নিদিয়াৰ আগতে বতাহ নিদিয়াৰ আগতে নহলে আপোনাক ৰাতি মানুহে ভয় খাবতো।
অ' আৰু মেইন কথা হ'ল মোৰ মানে এটা অংশই বগা থাকিব লাগিছিল এইটোও বগা নহয়।
হয় নেকি?
উম।
ঠিকে আছে। তেনেহ'লে বাকী এনেই ক'ৰবাত ফুৰিব চুৰিব যায়নে নাই আপুনি?
ৰবো মোৰ এইটো দাঁত দাঁতটো মানে মই তামোল খাও নহয়। এইটোও ৰঙা এইটোও ৰাতি দেখা নাপায়।
অ' দাঁতৰ কথা ক'লে আপুনি দাঁত। আপোনাৰ দাঁটো কটা ক'লা।
অ' অ' দাটো ক', লা মানে মই এতিয়া কি কো মই মানে এতিয়া কি কৰিম জানেনে নাই। মই মাক কৈ থৈ দিছো মুলতানি মাতি আনিছো।
মলটানি মাটিতটো আপুনি লগাই কিনে ধুই দিলে নহব। মলটানী মাটিটো লগাই ৰাখিব লাগিব আৰু আপুনি
গোটেই শৰীৰত লগাই মই শুই থাকিম।
অ সেনেকে ঘহি থাকিব লাগিব, দাঁততো লগাই ল'ব।
দাঁতত দাঁতত নহয় দাঁতত মই ব্লিচিং পাউদাৰ অ' চৰি চৰি ব্লিচিং পাউদাৰটো ইউজ কৰিব নোৱাৰি। দন্ত মঞ্জন যোনটো আছে দাত এইটো মায়ে আনি দিব। আৰু মুলতানী মাটিটো মই গোটেইখিনি লগাই কমচে কম দহচ মিনিট পোন্ধৰ মিনিট মান থাকিম। যেতিয়া পাপৰৰ দৰে হৈ যাব, তেতিয়া গাটো ধুই দিম মই। বগা হৈ যাম। মানে মায়ে কৈছে।
বগা নহয় লটানি মাটি লগালে বগা নহয় মানুহে।
নহয় নেটত দিয়ে চোন, আপোনালোকে নেট নাচাই নেকি? নেটত দিয়ে ইউ
সমাজিক মাধ্যমত দিলে নহ'ব। মায় হেৰি এনেকে দিলে নহ'ব আপোনাৰ মই কৈ আছো আপোনাৰ সমস্যাটো ক'ত আছে মই কৈ আছো, আপোনাৰ যোনটো ক'লা হৈ আছে আপুনি? কলা হৈ আছে আপুনি যোনটো সেইটো কলাটো মানে এইটো বগা নহয় আৰু।
এইটো, এইটো নহয় মানে?
এইটো বগা নহয়। সেইটো বগা হবলেগে নাই পোৱা আপুনি মেকআপ- এই, পাঁচশ টকাতো যোৱাটো একো ডাঙৰ কথা নহয়। আপুনি বগাই নহয় ন কথাটো হ'ল এইটোয়ে শুন মই কৈ আছোঁ। মই কৈ আছো আপোনাক এতিয়া আপুনি যোনটো মুলতানি মাটি লগাম বুলি কৈছে? আপুনি সেই মাটিটো খহিয়ে থাকিব লাগিব, খহি থাকিব আপুনি ধুব নোৱাৰে সেইয়া আৰু ধুই দিয়াৰ লগে লগে আপোনাৰ, ক'লা হেইটো দেখা পাব। মানুহে চিনিয়ে নাপাব আপোনাক। পুৰা এইটো লগাই ৰাখিব চুলি চুলিটো কি কলা নে বগা পোন।
চুলিটো কলা। চুলিটো গ'লা মোৰ।
চুলিত কিয় ক'লা?
উমঁ চুলিটো কলা মানে বগা বগা হৈ আছে লাহে লাহেকে।
কাৰেণ-চাৰেণ গ'লে আপোনাক দেখা পায় নে নাই মানুহে?
দেখা নাপায়। খুন্দা খাই মোৰ লগত।
কি কয়, আপুনি এটা জেগাত বহি থাকিব। কাৰেণ্ট-চাৰেণ্ট গলে, নাই এনেকে নুঘৰিব। কোনোবা যদি খুন্দা খাই কিনে কোনোবা খুন্দা খাই কিনে আপ- আপুনি যদি উৰি যায় আকৌ আপনিটো বহুত ক্ষীণ মানুহ।
অ', মই ক্ষীণ মানুহ, মই মানে এই কাৰণে মোৰ চিংগল ৰুম আছে। নিজৰ এটা ব্যক্তিগত ৰুমো এটা আছে মোৰ সৰু।
ব্যক্তিগত ৰুমটো আৰু ঠিক আছে ন আপুনি এতিয়া কাৰেণ্ট গ'লে কেতিয়াবা ভাত খাবলৈ কি ব্যক্তিগত ৰুমটোৰ পৰা নোলাই নে কি?
নহয়, এইটো মোক মানে -মানে এ কিনদিয়ে মোক, গোটে কাঁহী- চাঁহী দি মায়ে মানে তাত দি কেনে গুচি যায়।
আমাৰ তাৰাত খাতি থাকা নাইতো।
নাই-নাই-নাই-নাই-নাই মই মানে তাতে কিয় থাকো মই মানে মই ভাবিছো বহি কেনে যদি ভাত খিনিও খাওঁ আৰু ৰ'দৰ পৰাও যদি বাচি থাকো তেনেহ'লে বগা হৈ যাব পাৰো।
এইটো গ'ম পাই যায়। মানে মই ভিতৰত যদি কমচে কম আপোনাৰ এসপ্তাহ দুই সপ্তাহ একমাহলৈকে থাকিব পাৰো
ভিতৰতে ঘৰৰ ভিত ভিতৰতে ভাত খোৱা-লোৱা লৈ কেনে তেনেহ'লে মই বগা হৈ যাব পাৰো। আৰু বেছিকে যদি ভাত চাত খাই মই যদি শুইয়ে থাকো তেনেহ'লে অলপমান শকতো হৈ যাব পাৰো।
নাই এইবিলাক হোৱাৰ চান্সে নাই আপোনাৰ, এইবিলাক হোৱাৰ একো চান্সে নাই।
এইবিলাক সব মই সামাজিক মাধ্যমৰ পৰা চাই ল'লো।
সামাজিক মাধ্যমত দুজনমান হেৰি জ্ঞানী হেৰীয়ে কৈ থাকে কিবা-কিবি আপুনি সেইবিলাক লগাব পাৰে, যেনেকে এতিয়া ঘাঁহ মুখত লগোৱাৰ কথা কৈ থাকে
ঘাঁহ
কিবা-কিবি কৈ থাকে ন ঘাঁহ জংঘল এইবিলাক লগোৱাৰ কথা কিবা কিবি কিবা কিবা ঔষধি কিবা ঔষধি ঘাঁহ এনেকুৱা কিবা এনেকুৱা লগোৱাৰ কেনে কৈ থাকে ন সামাজিক মাধ্যমত আপুনি চাব পাৰে। বস্তুবিলাক সেনেকুৱা কিছুমান হেৰিতো আহে। অ' নিউজতো আহে।
অ' গ'ম পাইছো এইবিলাক এইবিলাক। এইবিলাকো মই অলপমান অলপমান চাব লাগিব। প্ৰথমত মই এসপ্তাহ মুলতানি মাটিখিনি লগাই লওঁ ৰ'ব।
আপুনি ইমান বছৰৰ পৰা বগা হ'ব পৰা নাই, এতিয়া কেনেকে হ'ব। ইমান আপুনি আপুনি ৰাতি নোলাবই আপুনি ভুলতো।
নাই মই নোলাও ৰাতি নোলাওৱে মই।
আপুনি এনে ঘৰৰ বাহিৰৰ মানে কি চৌহতটোৰ বাহিৰত আপুনি যেনেকে হৈ দোকান হৈ যাওক কিবা হৈ যাওক সেইবিলাক কিবা যায়নেে নাই?
উম, মানে আমাৰ ঘৰটো ক'ব গ'লে একশটা চিৰি আছে। তলৰ পৰা।
আচ্ছা আপোনালোক পাহাৰৰ মানে থাকে মানে?
অ' পাহাৰত থাকো মানে, একশটা চিৰি আছে আপ ডাউন কৰোতে মানে ভাগৰ লাগি যায়।
অ' ক্ষীণ হোৱাৰ কাৰণটো সেইটোৱে, তেনেহ'লে আপুনি নানামিব আৰু।
নাই নানামো এইকাৰণে।
নানামিব সেইটো সেইকেইটা চিৰি পৰা নানামিব, তেতিয়া হ'লে আপুনি ক্ষীণ নহ'ব, অলপমান শকত থাকিব ন তেতিয়া খোৱা লোৱাটো কৰি থাকিলে, আৰু বগাটো তেতিয়া হৈ যাব তেতিয়া।
কেতিয়াবা কেতিয়াবা নামো, খালি বতাহ, বৰষুণ বা ৰ'দত মই নোলাও।
সেইটোতো থাকিবই নহয় সেইটো প্ৰকৃতিৰ বস্তু। ৰ'দ, ৰ'দ, বৰষুণ, বতাহ বায়ু, এইখিনি বস্তু নাথাকিলে মানুহ কেনেকে জীয়াই থাকিব। আপুনি সেইটো কাৰণে জীয়াই আছে এতিয়া।
অ'।
ত' জীয়াই আছে তো আপুনি এইখিনি বস্তু, এতিয়া ভাবক আপুনি এশটা সেইতে যদি আহা যোৱা কৰে দিনটোত পাঁচ বাৰ, তেনেহ'লেতো আপুনি ক্ষীণাবই। এইটোতো হ'বই এইটো নোহোৱাকৈতো নাথাকে। আপুনি এটা কাম কৰিব তেনেহ'লে, এক মই ঘৰত থাকোঁ, আৰু ৰুমটোৰ বাহিৰত নলাব আপুনি যোনটো যোন যোনটো কোঠা আছে ন', আপুনি সেই কোঠাৰ বাহিৰত নোলাব।
অ, অ, অ'।
আপুনিতো বেলেগ কাম-চাম নকৰে চাগে।
নাই মই বেলেগ একো কাম নকৰো, খালি মোবাইলটো খুচৰি থাকো
হা?
খালি মবাইলটো খুচৰি থাকোঁ মানে। মবাইল অ', সেই মোবাইল, নাই মোবাইলত এইবিলাকে চাই থাকোঁ মানে, মই কেনেকে শকত হ'ব পাৰিম, কেনেকে বগা হ'ব পাম।
আচ্ছা, আপোনাৰ বহুত সমস্যা আছে মানে সেনেকোৱা
অ', মোৰ বহু সমস্যা, আপোনাৰ, আপোনাৰ দেহা ঠিকে আছে নে নাই?
নহয় মোৰ দেহাতো ঠিকে আছে বাৰু, এনেকুৱা নহয় মানে আৰু। অলপমান, অলপমান বেয়া হৈছে মানে, ডক্তৰে কিবা কিবি কৰিব দিছে। সেইখিনি কৰিম বাৰু, চিকিৎসালয়ত গৈছিলো মই এ, কেইদিনমান আগতে। পৰীক্ষা কৰিলোঁ, তেজৰ পৰীক্ষা কৰিলোঁ তাত। তেজৰ পৰীক্ষা অলপ কিবা কিবি ওলালে, বাকী ঠিকে আছে।
অ', বাকী আপোনাৰ ভালে চলি আছে ন'?
চলি আছে, ঠিক আছে তেনেহ'লে আজিৰ দিয়া।
হা?
ঠিক আছে আজিৰ কাৰণে তেনেহ'লে ৰাখো, আপুনি ভালে ভালে ভালে ৰা, থাকক।
ঠিক আছে, ঠিক আছে, ধন্যবাদ।
ঠিক আছে।